আছে ন অ অ এ এনে শুই আছ ঠিলো এই জাছ উঠিছো এতিয়া। দেবনা ভাত পানী দে খালো দেই
অ
তুমি নো
খালো খালো খালো
অ অ বাকী কি কৰিছিলা?
এতিয়া আনি বহি আছিলোঁ আগফালে গৰম যিহেতু
অ অ
কাৰেণ্টটো অলপ কাৰেণ্টটো ডিষ্টাৰ্ব দি আছে
অ অ কাৰেণ্টটো কিমান দেৰি পা ডিষ্টাৰ্ব দি আছে
হ'ল আধা ঘণ্টা এঘণ্টা অ
বাকী খবৰ খাতি ভালে
ভালে আছো দেই
এ ভালে আছো এনেই গৰমটোহে বেছি পৰিছে কৰিবলৈ যে যোৱা নাই দেই ভাবি আছো যাম বুলি যোৱাই নাই সময় নাই পোৱা
ক'ত যাম বুলি ভাবি আছা?
এ গুৱাহাটী চাইডে যাম বুলি ভাবি আছো যোৱাই নাই যাব লাগে পাক এটা
অঁ অঁ ইমান গৰম ফালে গৰমতো অৰুণাচল ফালে ভাল হ'ব
অৰুণাচল অ অৰুণাচল এ যাম অলপ উ কাম এটা আছে মানে গুৱাহাটী সেইপিনে গৈ আহি যাম দেই বুলি ভাবি আছো
বাকী অ ময়ো যাম বুলিয়ে ভাবি আছো অৰুণাচল ফালে লগৰ মানে লগৰ কেইটামানে লগ ধৰি আছে
আহ আহ ওলাবা ওলাবা ময়ো যাম
অঁ অঁ
এই অঁ মিলি জুলি যাব লাগিব বাকী তোমালোকৰ ঘৰত কোন কোন আছিলে?
ঘৰত মা পাপা ভন্টি
ভণ্টি পঢ়ি আছে নেকি?
অঁ পঢ়ি আছে এতিয়া ফাৰ্ষ ইয়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পালেগে
অহ কত পঢ়িছে?
অ গাঁৱৰে স্কুলখনত মানে জুনিয়ৰ কলেজ
বাকী খেতি বাতি এইবিলাক হৈয়ে আছে
খেতিটো অ হৈ আছে কৰিছে মানে তোমালোকৰ
আমাৰ পিনেও হৈ আছে মানুহবিলাকৰ কিছুমান ঘৰ এঘৰ দুঘৰ শেষ কৰিছেই
অঁ অঁ সোনকালে হৈছেফালে সেইফালে
আহ সোনকালে সোনকালে এ তোমালোকৰ ফালে বিহু কোনখন পাতা তহতি মানে তোমালোকৰ সেইপিনে বিহু
মানে বিহু আমাৰ মাজৰখন
অ
অঁ তোমালোকৰ
আমাৰ সেই প্ৰথমখনে পাতো আৰু
অ অ মানে দিৰাক খন অ ন বেদৰখন হব প্ৰথম খন হ'লে ন
অ অ তোমালোকৰ তোমালোকৰ হেৰি গছতলৰ বিহু হয় নহয়
হয় হয় হয় চাইছা নাই তুমি গছ তলৰ বিহু
অ গছ তলৰ বিহু চাইছো মানে বহুত মানে গছ ওচত হেৰি কৰা হয় ন বোৰা নচা হয় ছোৱালী বিলাক নাচে
অ মানে দিনত মানে ডেকা বিলাকে ডেকাবিলাক আহে আৰু ছোৱালীবোৰক মানে নচোৱায়
অ অ এ শুনিছো মানে মানে দেখিছো মানে ৰাতি ৰাতি ৰাতি বিহুও পতা হয় নহয়
অ কাতি বিহুটো হয় অ
এ দুবছৰমান হৈছে ৰাতি বিহুতো বহুত মানে চেলি পিটি নিলিখা হৈ গৈছে মানে পুৰা বিখ্যাত চবতে মানুহবিলাকে বহুত চাবলৈ হেঁপাহ কৰে যায় তুমি তোমালোকৰ পিনে কিমান দিনীয়া পাতে আৰু মানে ৰাতি বিহুটো
আমাৰ মানে কেইবাখনো গাঙ মানে লগ লাগি তিনি চাৰিদিন পতা হয়। মিলি মিনি ৰাইজে
অ অ এনেই ৰাতি বিহুটোৰ বিষয়ে ইমান ক'বা ক'বা নেকি মানে ভালকে নাজানো তাৰমানে তাৰ বিষয়ে অলপ ক'বা নেকি কেনেকৈ পাতে নাচনীবিলাক কেনেকে আহে
অঁ আমাৰ ফালে গাঁৱৰ ফালে মানে ৰাতি বিহুটো মানে আগৰ পৰাই চলি আহিছে। মানে ৰাতি মানে ডেকা গাভৰুবিলাকক মানে মাটি মানে বাৰটামান বজাত ডেকা বগাবোৰ লাগি মানে আহে ৰাতি তাৰ মানে আৰু আলহী আৰু দেকালৰাবোৰ আহে নচুৱাই।
তাৰ মমানে কেইদিনীয়া পাতে মানে ৰাতি বিহুটো।
ৰাতি বিহু তেনেকৈ মানে গাঁও চাই চাই তিনি চাৰিদিনকৈ পাতে।
অ অ মই সে চাবলৈ হেঁপাহ আছে আৰু। উ মানে সেইপিনে কষ পথা পিনে আৰু এই তিনিকি আতিছিলত দাঁতি বিহুো বহুত পাতে ন মানুহে।
হয় হয় হয় মানে সেইবোৰ মানে। অলপ মানে প্ৰদশনীমূল্যহে মানে আতি বিহু মানে মেইন নিয়ম মানে মানে প্ৰধানকৈ মানে গাঁওবিলাকতহে ভালকে। পতা হয় ৰাতি বিহুটো যে।
অ অ সেইটো হয় অ মই বিষেকৈ মানে গছ তলৰ বিহুতটো বহুত ভাল লাগে। মানে ভিতৰত একো কিছুমানে।
হয় হয় মানে ডেকা বিলাকে তো গছ তলৰ বিহুতোহে বেছি ভাল পায়।
অ নচাব যাব পাৰে ন আৰু লগতে সিহঁত চিনাকি চিনাকি হব পাৰে।
হয় হয় আহিব অহাবাৰ বিহুত।
আহ যাওঁ যাওঁ মানে যাম বাৰু হে তোমালোকে তুমি যোৱা নো যোৱা।
যাওঁ যাওঁ এইবাৰতো বহুত চাই দিলোঁ।
অ অ এনেই ক'ত ক'ত গৈছিলা?
মই গ'লোঁ তৰাণী টেকেলি। বৰালি এইবিলাক আৰু বহুত গাওঁ মানে। প্ৰথম পৰা গৈছে বাৰু ইমানকে আগতে যোৱা নাছিল? কেলে ইমানক উম।
বাকী বিষয়টো ভালেই গল পায়।
অ ভালকে গ'ল ভালকে।
মই তোমালোকৰ পিনে যাম বিহু চিহু দেখুৱাবা আৰু আমাৰ ইমান এই পিনে ইানে নেদেখুৱাই ন বস্তুটো।
আহিবা আহিবা অ একেবাৰে মানে কেইবাৰিনতমাকে আহি যাবা। গোটেই মানে ৰাতি বিহুৰ পৰা একদম দিনৰ বিহুলৈকে চাই যাবা।
অঁ আৰু মানে ৰাতি বিহুতো মানে এইপিনে ইমান প্ৰভাৱ নাই এই তিনিচুকীয়া ডিষ্ট্ৰিক্ কাকপথাৰ এই। এইবিলাক ওচৰত বেছি মানে প্ৰভাৱ পৰে।
হয় হয় হয়
উ
বেলেগতো অকল।
মই যাম তোমালোকৰ পিনে আহ দিনৰ বিধে হ'ল। তুমি উলাই দিলা।
আহিবা। আমাৰ ঘৰত থকাকে আহি যাবা একেবাৰে কেইবাদিনো থাকিবা একেবাৰে বিহু চাবা পুৰা।
অঁ অঁ ঠিকে আছে ঠিক আছে বাৰু যাব লাগিব? বাকী পঢ়া শুনা শেষে হল হপাই।
পঢ়া শুনা মানে এতিয়া মানে্সমষ্টাৰ ফাইনেল দিছো। এ ৰিজাল্টটো এতিয়া আহিব আছে?
অ
তোমাৰ পঢ়া শুনা।
পঢ়া শুনা সেনেকে চলি আছে ডিগ্ৰীটো শেষ হোৱা নাই আৰু এবছৰ আছে। তাকে এক্জাম দিব লাগে। কালি পকী দিলোঁ বাৰু এটা।
অ কেনেকা হ'ল এক্জাম।
এক্ৰামতটো ঠিকেই আ ঠিকেই হ'ল।
অ
তোমাৰ নো কঠিয়া এক্জাম কেনেকুৱা হ'ল ছিক্সমিষ্টাৰৰ?
কেম উ ভালকে দিলো আৰু মানে ভাল বুলি ভাবিছো আৰু ৰিজাল্টে কি কৰে।
অ অ অ তথাপিও ভাল হ'লেও পায় অ অ এনেই কিহত মেজৰ লৈছিলা তুমি।
মোৰ পলিটিকেল চায়ন্ঞ্চ।
অ এডুকেচন আছিলে।
এডকেশ্বন ন মোৰ এডুকেশ্বন মাইনৰ আছিল।
আজি চাই বৈচিয়া নহয় ন মানে লেগি চিষ্টেমটো
অ মানে চাই ব বুলি কৈছে মানে আমাৰ মানে মানে সঠিককৈ সিদ্ধান্ত দিব পৰা নাই মানে আমি মানে চাৰি বছৰ কৰিব লাগিব নাই সেইকাৰণে তিন বছৰতে মানে আৰু নকৰওঁঁ বুলি ভাবিছোঁ হ'লো
অ অ কি হে কি কৰিম বুলি ভাবিছা এ লাইনত যাবা না কিবা
এতিয়া মানে লাইন লাইনটোৱে কৰিম বুলি ভাবিছো অঁ আইটিয়াত অনলাইন কৰি দিছোঁ উ অ এতিয়াতো দুবাৰ হা হা
আইতিয়া কি হলত লৈছা
এতিয়া ফিটাৰ
অ সেই দুবছৰীয়া নেকি অ মই ইমান ভাল নাজানো বাৰুঁ মানে আইটিয়া বিষয়ে
অ ময়ো এনেকেই আৰু অ
আহ এতিয়া আইতাই ক'ত লৈছো আইতাই ক'ত কোনখন হেৰিয়ত লৈছো মানে ক'ত কোনখন মানে আইতিয়া লৈছা
এয়া দিৰাক দিৰাক কাপথাৰ
অ অ অ কাকপথাৰ খন কাকপথাৰ খন ৰ্প্ৰা ইভেট নে চৰকাৰী বাৰু
প্ৰাইভেট হয়
অ ৰ্প্ৰাইভেড ন। অ তেনেকুৱা আহে পঢ়া শুনাটো ভালে পায় তাত।
তাকে মানে লগৰ বোৰেতটো কৰি আহিছে তাতে ভাল বুলি শুনিছো এতিয়া। নিজে গ'লে গ পাম ভালকে।
অহ অহ।
অ।
বাকী লাইন। পঢ়ম বুলি ভাবছো তাৰমানে হেইকানে শুনিছো তাৰমানে আইটিয়াটো মই শিকি থছোঁ।
অঁ অঁ।
তুমি এতিয়া এ ক'ত থাকা।
এতিয়া তিনিচুকীয়াত আছোঁ তাৰ মানে সৰু সুৰা মানে পাৰ্ট টাইম কাম বিলাক কৰি আছোঁ।
ন। এতিয়াতো এইকেইদিনো বন্ধ আছে ন। হুম।
বাকী এতিয়া দুপৰীয়া কি খেলা।
অ হেল্ল'।
বাকী এতিয়া দুপৰীয়া কি খেলা। হেল্ল'।
চাহ তাহ খাই এতিয়া বহি আছে মানে চাহ তাহ খালো।
অ।
উ তুমি নো।
ময়ো এতিয়া চাহ খালো।
অ অ। এলপ নেটৱৰ্কটো ডিষ্টাপ দিছিলে বাৰু সেইকানে মানে শুনা নাই কৰা আছিলো। উম উম মাল প্ৰথম। উম উম। বাকী ঠিকেই আছে ন ঘৰ চবতে সকলোৱে ভালে।
ভালে ভালে।
তেনেহ'লে তোমালোকৰ পিনে বিহু ৰাতি বিহু চাবলৈ যাম।
আহিবা আহিবা একদম আহিবা।
কৰিম ভালকে আৰু অৰুণাচল পিনেও নিবা মোক।
অ আমাৰ ফালে পৰা এইটো অৰুণাচলৰ ওচৰৰে হয়।
অ ওচৰৰে হয়।
অ ৰইম ৰইম ফালে।
অ তুমি অৰুণাচল গৈ থাকা হপাই মানে।
মানে জুলাই মাহতে যোৱা হয়। লগৰবোৰ লগ গৰমত ভাল হয়।
উম উম। বাকীটো খোৱা বোৱাটো হৈ গ'ল হপাই মানে দিনৰ সাঁজটো খাই বুলি কৈ।
দিনতো খাই দিলোঁ।
অ এনে কি চব্জি খা খালা।
আজি আলু ভাজি দিলো। আলি ভাজ আলু ভাজি খালো। অ। হেল্ল'। হেল্ল'।
অ হেল্ল'।
অ।
এই মাতটো ভাল কে নাই অ হেল্ল'
নেটৱৰ্কটো প্ৰব্লেম দিছে।
অ হেল্ল' শুনিছ নাই? হেল্ল' অ অ এই অলপ নেটৱৰ্ক টো দিছতাপ দিছে।
অ।
আহ অলপ দিছতাপ দি আছে মানে টাউৱাৰটো মানে দিছতাপ নেটৱৰ্কটো
অ হয়
আজিলৈ হ'বই বাৰু।
অ হ'ব দিয়া হ'ব দি
মই অলপ বিজি আছোঁ।
অ হ'ব দিয়া হ'ব দিয়া।